হেল্লো'
উম
কি কৰিছ?
আছো ক
কি খালি?
চিপছ আৰু আইচক্ৰীম
বা আহ কোবালৈ গৈছিলা নেকি?
মোৰ কিবা বেলেগৰ লগত কথা পাতি থকা লাগিছিলে আক।
কবাই গৈছিলি?
অ চাৰনেলিয়া
আচ্ছা
ঐ ভাল তোৰ পৰীক্ষা ৰিজাল্ট দিলে ন?
উম
কিমান পালি?
কি কিমান পালি? গোটেই কেইটাতে বেলেগ বেলেগ।
তাকেটো, কিহত কিমান পালি?
আৰু চিম ফাউণ্ডেশচনত ফৰটি থাৰ্টি নাইন হম
ঊনচল্লিছ পাইছ? আৰু?
উম
নাৰ্চিং কোৱাচোন নাৰ্চিং খনত ন কি পঢ়িব লাগে?
মানে নাৰ্চিংৰ আগৰ হিষ্ট্ৰি কি আছে আৰু এইবিলাক ক্লিনিকৰ কামবিলাক
মানে আগতে নাৰ্ছিং কেনেকুৱা আছিলে
নহয় অ, ক্লিনিকত কি কি প্ৰচিডৰ বিলাক কৰিব লাগে সেয়া?
আচ্ছা, মানে বেজী কেনেকে দিব লাগে সেইবিলাক?
উম
আৰু কি আৰু, আৰু কি চাবজেক্টত কিমান পালে?
বিহেভিয়াৰ চাইন্সত ফৰটি ফৰ।
ছয়চল্লিছ
উম
তাত কি পঢ়িব লাগে?
কেনেকে বিহেভ কৰিব লাগে মানুহৰ লগত,
মানে তোৰ ব্যৱহাৰটো কেনেকুৱা আৰু?
আৰু ছচাইটিত কেনেকুৱা কেনেকুৱা মানুহ থাকে, কেনেকে সেইবিলাকৰ লগত ডিল কৰিব লাগে,
মানে কথা পাতিব লাগে?
নহয় অ চচাই এতিয়া এতিয়া কমিউনিটি চা কমিউনিটি আমি কমিউনিটিত যাওঁ ন? মানুহ, গাঁৱত যাওঁ যে,
অ অ
তাত যেতিয়া আমি মানুহখিনি চচিয়েল প্ৰব্লেম বিলাক গম পালেহে আমি বিহেভ কেইবাবাৰ কৰিব পাৰিম ন? সেইকাৰণে আগতে সিহঁতৰ মানে চচাইটিক কি কি প্ৰব্লেম আছে, কেনেকৈ থাকে, সিহঁতে সেইবিলাক ইয়াত পঢ়ে।
পঢ়িব লাগে, আচ্ছা আৰু কি চাবজেক্ট আছে।
এনাডমিন ফিজিয়ালজি।
তাত কিমান পালি।
ফৰ্থি টো
এডানমি মানে জীৱ বিজ্ঞান ন।
উম, এইটো হিউমেন হিউমেন এডানমি অঁ।
মানে মানে মানুহৰ দেহটোৰ কথা আৰু।
উম।
তাত কি পঢ়ো তই?
আমাৰ বডিটোৱে বডীটোত কি কি অৰ্গেনচ আছে। কেনেকে ফাংচন কৰে?
উম।
কাৰ লগত কেনেকে ৰিলেট হৈ থাকে।
উম
সেয়া
মানে মানে
চবৰে এটা চবৰে বেলেগ বেলেগ স্পেচিফিক হেৰি ফাংচন থাকে, সেইবিলাক বেলেগ বেলেগ।
কিন্তু মানে আমাৰ হাৰ্টোৱে কেনে কাম কৰে বুজিছোঁ এতিয়া।
উম।
কোৱাচোন হাৰ্টো কেনেকৈ কাম কৰে?
কি কেনেকে কাম কৰে, হাৰ্টত চাৰিটা চেম্বাৰ থাকে।
উম।
ফাৰ্ষ্টতে চুপৰি এনে কাবা ইয়াৰ পৰা আহি ৰাইট এতিয়া মানে সে ৰাইট এতিয়াৰ পৰা লেফ্ট ভেট অ ৰাইট ভেণ্টিকেলত যায় ৰাইট ভেণ্টিকেলৰ পৰা। ব্লাড
মানে তেজ
উম তাৰপিছ তাৰ পিছ অসমীয়া কেনেকে কম অসমীয়া
মানে মানে তেজ বুলি কবি।
উম, তাৰ পিছত তাৰপিছত লাংচত যাই লাংচত গৈ পেলাই লাংচৰ পৰা আহি কিনে হেৰি ৰাইট অঁ ৰাইট। ৰাইট এ অ লেফট এটিএমত ৰাইট এট সেই ৰাই সেই লেফট লেফট এটি এমত যায়। লেফট এটিএম পৰা লেফট এন্ট্ৰেলত যায় লেফট এণ্টি ফিমেলৰ পৰা এওঁতা দি পুৰা হল বডিত
মানে মানে টেষ্ট মানে হাৰ্টে আমাৰ টেষ্ট খিনি মানে অক্সিজেনটো মিক্স কৰি দিয়ে।
এ নহয় যোনটো প্ৰথমতে মই যে কৈছিলো লাংচজাই বুলি, ৰাইট বেটিকৰ পৰা সেইটো সেই টো লাংচত যায় সেইটো অক্সিজেনৰ লগত শেষ হয় ন।
অঁ
তাৰপিছত তাৰপিছত যোনটো লেফ্ট ভেন্ট্ৰিগেলৰ পৰা যায়।
উম
সেইটো এওঁতাত গৈ পুৰা বদিত যায়।
উম, তাত অক্সিজেন থাকে তাকেতো মই গৈছো মানে হাওঁফাওঁ মানে আমাৰ তেজত অক্সিজেন মিক্স কৰি দিয়ে আৰু আৰু। আৰু কি চাবজেক্ট আছে তোৰ?
কিতাপ কলো হয় দুই তিন আৰু কমিউনিটি।
মাৰ্ক্স কিমান পালি?
থাৰ্টি থাৰ্টি ছিক্স।
ছয়ত্ৰিশ
উম।
তাৰ কি বঢ়িব লাগে ন?
কমিউনিটি কমিউনিটিৰ কথা কমিউনিটি এটা গাঁও গাঁৱত গাঁৱত চেণ্টাৰত হেৰি নাৰ্ছিং ষ্টাফ থাকেতো।
উম।
সিহঁতৰ লক সিহঁতে কেনেকে কাম কৰে কি কি কে প্ৰভাইড কৰে কেনেকে সেইবিলাক প্লেন কৰে তেনেকে এটা এটা জেগাত বেমাৰ হ'লে কেনেকৈ সেইটো মানে দূৰ কৰে সেইটো। আৰু গাও মানুহৰ কি কি প্ৰব্লেমছ আছে সেইখিন সেইখিনি মানে গম পায় আৰু গম পায় পিনে প্লেনিং কৰে প্লেনিং কৰি সিহঁতৰ কেয়াৰ প্ৰভাইড কৰে। কয়াৰ প্ৰভাইড কৰি সেইখিনি কাম দিছে নাই সেইটো ইবালত গৈ ইবালত গৈ পেলাই যদি দিছে দিছে যদি নাই দিয়া আকৌ বেলেগ প্লেন কৰে।
আচ্ছা তহতে মানে এইবিলাক চাৰ্ভেও কৰিব লাগে? ছাৰ্ভেত গলে কি কৰিব লাগে মানহ ঘৰত গৈ কথা সুধিবগে লাগে নে?
উম।
কি কৰগে তাত?
মানুহৰ নাম সুধে এইজ সুধে মেম্বাৰ কিমান আছে কোনে ইনকাম কৰে ইনকাম
এখন এখন গাঁৱত গৈ এইবিলাক কথা সুধিব লাগে।
উম।
আচ্ছা আৰু কি সুধ বেমাআজাৰ কথা কথা নশুধে কি বেমাৰ আছে এবিলাক
উম বেমাৰ কি আছে ইনকাম কোনে কৰে ইনকাম কিমান হয়,
উম।
আৰু হেৰি এডুকেশচন ষ্টেটাছ কি?
মনে কিমান পঢ়িছে আৰু
উম হেল্থ ষ্টেটাছ কেনেকুৱা গোটেই মানুহকেইটাৰ
কিবা বোলে টেষ্ট টেষ্ট কৰিব লাগে নে নালাগে চুগাৰ প্ৰেছাৰ এইবিলাক
টেষ্ট কৰিব লাগে প্ৰেচাৰ চা যদি কাৰোবাৰ প্ৰেছাৰ আছে তেতিয়া প্ৰেছাৰ চাই দিব আৰু যদি কাৰোবাৰ এনে চাবলৈও মন আছে নিজৰ ফাঁলৰ পৰা তেতিয়াই তেতিয়াই চাই দিওঁ।
আচ্ছা এনেই এইবিলাক এইবিলাক এ চাৰ্ভে যে কৰাই যোনটো ৰিপৰ্ট ওলাই, কিবা মানে ৰিপৰ্ট এটা ওলাব ন সেইটো কিবা কামত আহে নে, নে এনে কৰিব লাগে।
নাই পিছত এতিয়া এইটো চেক আপ কৰিলে পিছত এতিয়া বি পি আঁ কাবাৰ যদি চেক কৰি দিছো।
উম।
সেই মানুহজনটো কেতিয়াবা মানে যায় ন চাব চেটাৰত চেক কৰিব যায় তেটিয়া চাব চেণ্টাৰ নগলে হ'ল।
আচ্ছানতে মানে এইটো চাব চেণতাৰত মানে দিব দিব লাগে ৰিপৰ্টটো ৰিজ্ এটা ৰাখিব লাগে
এইটো আমাৰতাতে ৰাখিব লাগে
মানে পিছত পৰীক্ষাত এইবিলাক মানে একো কাম নাই আৰু
আছে আমি ফেমিলি ফাৰ বনাম দি এতিয়া
আচ্ছা আচ্ছা এই চাৰ্ফেটোৰ পৰা বনাব লাগিব চাৰ্ফেটৰ বনাব লাগিব
উম মানে ফেমলি আমি এতিয়া চাৰ্ভে ইমানদিনতে এটা কৰিলো ন কিন্তু আমি ফে ফুল টো লিখিব দিব লাগিছিল তেতিয়া লিখি দিয়ে নাই এতিয়া লিখিমহে আৰু সেইটো পাচটা আছেে ইণ ফে আছে টুদলাৰছ আছে তাৰপিছত আৰু য়ং চিলড্ৰেনছ তাৰপিছত এডাল্টছৰ আছে আৰু অল্ড এজৰ আছে চাগে নহয় প্ৰেগনেন্ট মাডাৰো আছিলে কিবা উওল
আচছা, তই ডিউটিও কৰিছ ন হস্পিতেলত
উম
ক'ত ক'ত কৰি আছ
এ চিছ আৰ এম চি
কনা কথা
উম
আচ্ছা তাতে কিমান সময় ডিউটি হয় তহতৰ
ছিক্স টু এইট আৱাৰছ
মানে এনে কেইটা বজাৰ পৰা কেইটা বজালৈ
মৰ্ণিং আন মৰ্ণিং আনটা পা দুটালৈকে আন্ত পা দুুটা
আকৌ ৰাতি ৰাতি নে আবেলি হয়
দুৰত তাৰ পিছত এ সন্ধিয়াটো দুটাৰ পৰা আনটা
উম
আৰু ৰাতিৰটো আনটাৰ পৰা ৰাতি
ডিউটি পৰা পইচা - চইছা পাও নাই এতিয়া
উম
এনেই কাম থাকিব লাগে প্ৰে‌ক্তিচ কৰা নিচিনা হৈ ন
পেকটিছ
আচছা আচ্ছা কি ক কৰিব লাগে তাত তোৰ
চিনিয়ৰ ষ্টাফে কি কাম কৰিছে চাব লাগে সেইটো মতে আমি লাহে লাহে শিকিম
অ আচ্ছা
তাৰপিছত
উম
চিনিয়ৰ ষ্টাফক সৰু সৰু কামত হেল্প কৰি দিয়া সেয়া
আচ্ছাে বেজি চেজি দিব দিয়ে নে নিদিয়ে তহতক
এতিয়া আমি বহুদিন হোৱাৰ কাৰণ আমি শিকিলো এতিয়া আমি দিওঁ ফাৰ্ষ্ট ফাটস দিয়ো
বেজি দিব পাৰ মানে এতিয়া এই যে এটাতে কয় যে বেলুন‌ এটাত যে বেজিটো লাগে বেলুয়নত নুফুটাকে সেইটো কৰিব পাৰি
পাৰিম চাগে আ এইটো এইটো এতিয়া আচলি মানুহতে দিয়া সেটো কি
হে
সেইটো কি হয় নো সেই
মানে সেইটো মানে অহ মানে বেলুনতো যে বেজি দিব লাগে বেলুনটো ফুটিব নালাগে
উম সেইটো কিয় সেইতো দিয়ে নো
সেইটো মানে যোনে ধৰক এক্সপাৰ্ট নাৰচাৰ সিহঁতে মানে এনেকে নোফুটাকে দিব পাৰে
উম
তই দিব নোৱাৰি গৈ এতিয়া
নাজানো
এয়াত আৰু এতিয়া তোৰ কেইবছৰ আছে আৰু নাৰ্ছিং পঢ়া
দুবছৰ
তাৰপিছত
তাৰপিছত
তাৰপিছত মানে কেৰিয়াৰটো কি হৈ তাৰ পিছত কি কৰিব লাগে হা তাৰপিছত কি কৰিব লাগে মানে কমপ্লিট হলে পঢ়া
ফাষ্টটে প্ৰাইভেটত সোমাব লাগিব।
উম
এক্সপিৰিয়েঞ্চ হ'লে এক্সাম দিব লাগে একজাম দিব যদি এক্সপিৰিয়েঞ্চ আছে
আৰু পঢ়িব নোৱাৰি নেকি বেছিকে
পাৰি
আচ্ছা তিনি বছৰ পঢ়ি আকৌ পঢ়িব পাৰি
উম
আচ্ছা মানে পঢ়ি থকাই হয় আৰু লাইফটোত
উম
তোৰ পঢ়িবলৈ নাই এতিয়া
আছে
মুঠতে একদম ফোন হ'ল ন
কেইটা বাজিলে
হে বাজিছে আৰু অলপ সময় হৈছে সাতটা বাজিব এতিয়া সাতটা বাজিব এতিয়া সাতটা বাজিব এতিয়া অহ তই প
উম হব দে
ঠিক আছে ঠিক আছে দে ন
উম